হেল্ল' হেল্ল'? হেল্ল' হায়।
অ', শুনিছ?
অ', শুনিছো শুনিছো।
ঠিকে আছে।
কিবা এটা যে ক'ম বুলি কৈছিলি ক'?
অ', তই কিবা এটা কি পাতি আছিলি অথনী? এ নদীৰ পাৰত কি আছিলে? হেল্ল'
ইভেনতে খানা খোৱা খ এ খোৱা নাই সেইকাৰণে বোলো খাম।
অ' সুন্দৰ মই একো শুনাই নাই।
ইয়ে জা।
হেল্ল'
দে উ
হেল্ল'। হেল্ল'।
শুনিছো, হয়। মই শুনি আছো।
অ, এই মই আকৌ নাই শুনা, তই এই লাষ্টটোৱে শুনিছো। ৰাম ৰাম।
হেল্ল'।
মাত কি পুহ পা পে পা বাজি আছে? পেঁপা বাজি আছে।
হয়।